মানে হেল্ল'
অ',
তোমাৰ ধৰি লোৱা পানে পাঁচদিনিউটি কৰিলে তাৰে, চাৰে চিদিন মানাগ তাৰ ডিউট নাাকে, ত একোইবললে বৈ থকা-
অ', অ', সেনেকুৱা টাইপৰে মানে এতিয়া তোমাৰ। নতুন কোম্পানী ন, চব বস্তু বিলাক নতুন হৈ আছে সেইকাৰণে ইমান প্ৰব্লেম নোলায়।
উম,
মানে, মেজৰ প্ৰব্লেম একো নোললে আৰু, এনে সৰু সুৰা কিবা কিবি প্ৰব্লেম হওলে
উম,
কৰ'ৰবাত কিবা, কানেকচন লৈ যৈ থাকিল বা কেনেকুৱা মানে সৰু সুৰা আৰু এতিয়া আজি বাৰু কাম ওলোৱা নাই একো আহ যোৱাকালি আকৌ ওলাইছিল যোৱা। কালি তোমাৰ, এই ভি এফ ডিৰ কাম ওলাইছিল ভি এফ ডি নাম শুনিছা
নাই শুনা।
ভি এফ ডি মানে হ'ল তোমাৰ ভি এফ ডি টো লগাই এ, ডাঙৰ ডাঙৰ মটৰ বিলাকৰ মানে, তোমাৰ মটৰটো মানে, কন্ট্ৰলত ৰাখিবৰ কাৰণে তোমাৰ ভল্টেজ ফ্ৰিকুৱেন্ঞ্চি তাৰপিছত হাৰজ ৱাত গোটেইখিনি বস্তু মানে, কন্ট্ৰলত ৰাখিবৰ কাৰণে মানে সেই এ। পি এফ ডি এটা এটা লগাই চব মটৰত
উ,
এই তাকে কালি ভি এফ দিৰ কিবা প্ৰব্লেম তাৰপিছত এতিয়াতো আৰু মই মই মই মালছত কি হ'ল এতিয়া মইতো ইমান নাজানো তাৰপিছত আৰু সেনেকে এ চাৰ্ভিচ ইঞ্জিনিয়াৰ এটা আছিল তাৰ আৰু, তাৰ নাম্বাৰটো দিলে, তাক ফোন কৰি এনে কথা পাতি- ঠিক কৰিলো। মোটামুটি চাৰে বাৰটামান বাজিব কালি ঘৰতে।
আচ্ছা শুনা, তুমি ত ত, এইবিলাক বস্তুত কিমানো নাজানো ধৰি লোৱা, এক্সপিৰিয়েঞ্চ নাই এইবিলাক বস্তুত। আৰু ধৰি লোৱা তুমি তোমাৰ যেতিয়া কলেজত এইবিলাক শিকাইছিলে ইমান, ইমান এটা ইনটাষ্ট দি শিকোৱা নাছিল ন'? উম্, কি বুলি কয়, এতিয়া তোমাৰ তুমি ধৰা। তুমি এটা অকলে আছা, তুমি যদি বস্তুটো নোৱাৰা তেতিয়া কি কৰা?
সেইটোতো, কালি এতিয়া সেনেকুৱা হৈছে ন' কালি এতিয়া ময়ে আছিলো অকল আৰু মোৰ লগৰ এটা আছিল। লগৰটোতো মোতকে মোৰ জুনিয়ৰ কি বাকী আৰু মোৰ ওপৰত চিনিয়ৰ ইলেক্ট্ৰিকেলৰ কোনো নাছিল। তাৰ পিছত এতিয়া মই যিমান খিনি পাৰো কালি খিনি চালো, মই ফাৰ্ষ্ট কানেকচন চানেকচন বিলাক চালোঁ তাৰে পিছত কিবা কিবি চালো তাৰ পিছত আৰু নোৱাৰিলো, নোৱাৰাৰ পিছত এই চাৰ্ভিচিং ইঞ্জিনিয়াৰ এটা আছে ন'
উম্।
চাৰ্ভিচিং ইঞ্জিনিয়াৰ এজনৰ হেৰি দিলে, ফোন নম্বৰ দিলে। তাৰ পিছত তাক ফোন কৰি সুধিলো। তাৰ পিছত সি মানে যি যি কৈছে, সেনেকুৱা কৰি যাই আছোঁ। তাৰপিছত সেয়াই আৰু। অ', তাৰপিছত হ'ল আৰু।
উম্। মানে এইটো নাইন তুমিও মানে এটিয়া শিকি আছা বৰ্তমান? টাইম লাগিব অকমান পৰা কমপ্লিট হোৱাতে আৰু।
টাইম লাগিব, মোটামুটি তোমাৰ কোম্পানীটোত মোৰ এ জইন কৰোতে, জইন কৰা আজি ছয়মাহ, ছয়মাহ বেছি হ'ল, চাৰি মাহ চাৰিমাহ নহয়, মোটামুটি জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলত, মোটামুটি চাৰিমাহ মানলৈকে এনেই আছো। মানে কাম একো চলাই নাছিল ন'?
উম্।
চাৰি মাহলৈকে এনেই আছোঁ। এই দুইমাহৰ পৰা ষ্টাৰ্ট হৈছে, এতিয়াহে অলপ অলপ কাম ওলাই আছে। সেইকাৰনে এতিয়া মানে অ', সেইকাৰণে আৰু এতিয়া আৰু ছয়মাহ মান থাক থাকিব পাৰিলে, অলপ কাম শিকিব পাৰিম।
উম্, শিকিয়ে যাব, অলপমান শিকোৱা যাব।
ত', ত' কোম্পানী মানে থাকিব ইচ্ছা আছে মোৰ, মানে এক্সপিৰিয়েন্ঞ্চ ল'ব ইচ্ছা আছে কিন্তু ডিউটি টাইমটো বহুত না আৰু ঘৰৰ পৰাও দূৰ হৈ যায়।
সেইটোৱে মেইন প্ৰব্লেম ন', দিউটিৰ টাইমটো বেছি। ঘৰৰ পৰাও দূৰ হৈ যায়।
এ সেইটো সমস্যা, সেইটো কাৰণেটো মই বাদ দিওঁ বুলি ভাবিছোঁ এতিয়া
উম্, মানে কি বুলি কয় এইটো। নিমিলে গাইত তুমি এতিয়া বেলেগ এটা চাই আছা আৰু। তোমাৰ এক্সুৱেল চেলাৰী কিমান হয় মানে পি এফ চি এফ কাটি?
পি এফ চি এফ কাতি চাৰে ষোল্ল।
চাৰে ষোল্ল?
উম্।
বোলে এই কোম্পানীটো ঘৰৰ ওচৰত হ'লে, ভালে হয় তেতিয়া।
ভালে হলে‌ হয়, বঢ়িয়া।
আঠ ঘণ্টা নঘণ্টা ওলা হয়, তোমালোকে তেৰ মানে দিলা হয়, সেই এ আমাৰ নিচিনা চেলাৰী কব'লে
উম্, নাই মানে ইয়াতে কোৱা মতে, অ', এইটো কোম্পানীত মানে নৱেম্বৰ মানত নৱেম্বৰ মানৰ পৰা মানে আঠ ঘণ্টা হোৱাৰ কথা আছে, কিন্তু এনে শুনা মতে আৰু চিয়ৰ নহয়। আঠ ঘন চেলাৰী নকমে বুলি কৈছে, আঠ ঘণ্টা হলেওঁ। আ, জমতে আ, যিমান আছে সিমানে থাকিব বুলি কৈছে।
তোমাৰটো কি বুলি কয়, বাৰ ঘন্টা তাতে থাকিল দুঘণ্টা আপ ডাউন। চৈধ্য ঘণ্টাটো সেনেৈ গল তোমাৰ চববিছ ঘণ্টা
সটয়তো চৌবিশ ঘন্টা চৈধ্যয় ঘন্ণ্টাখিনি য বাকী থাকিল দশ ঘণ্টা ৰজগন্তাৰ
সেইটো বাকী ছয় ঘণ্টা আৰুি দহ ঘণ্টা দচ ঘণ্টা তোমাৰ এতিয়া কি বুলি কয় দচ ঘন্টা তোমাৰ কি কৰিবা আঠ ঘন্টা সাত ঘন্টা পোৱাতে যায় এয়া দুই এঘণ্টা লে ভাত খোৱা লোৱা মুখ চুখ ধোৱা বা সেনেকা দেবোৰ আৰু সনেকাে দেোনাই কিু ক'বলে নয় তোমাৰ ক' গ'লে
টাইম মানে তোমাৰ এ দিনত ডিউটি থখিলে মেনটেইন নহয় কিন্তু যদি নাইট ডিউটি কৰো অলপ মেইনটেইন হয় আৰু যদি নাইট ডউটি অলপ শুই য বাৰু তেতিয়া মেনটেইন হৈ যায়
উম
ৰাতিপুৱা যাই দিনটো পুৰা টোপনি টোপনি নাহায় ন আৰু তে টাইম পোৱা যায়
এইটো হয় বাৰু দেিয়চোন এইটো মইো তোমাৰ আজি কি হ'ল ৰাতিপুৱা পাঁচটা চাৰি বছত আাৰ দুইটটা গাঁৱত যায় আৰু হা ৰাতিপুৱা তোমাৰ পাঁচটা মানতে উঠিলো উঠি কেনে তি ৰেলৱে ষ্টেচনত থ'ব গ'লো আৰু কালি কালি যিখন ৰেল মই ৰেল টো চালো মানে ট্ৰেইনৰ টিকেটটো মানে ম টাইম টো চালো আজি ছয়টা পাছৰ আছে কালি আজি যোৱাৰ কি কৰিছে সাতটা পোন্ধৰ কৰি দিছে জানোনা মানে দেৰি কৰি দিছে লেট হৈছে ট্ৰেইনখন তাৰপিছত ভিভা এক্সপ্ৰেছ এখন আছে ছয়টা পোন্ধ পঁত্ৰিছত যায় পঞ্চল্লিছত যায় তিয়ালৈ ৰখিলো আৰুতিাৰ কাৰণখি থৈ কিনে আহিলো আৰু
অ এই ট্ৰেইন বিলাক কৰে এনেকুৱা
অ বু লেট কৰি দে তই ছয়টাাৰ পাছত আহ সাতটা পোন্ধৰ আহি পিছ
মই যেতিয়া তিনিচুকীয়া গৈছিলো কেইটা বজাত ট্ৰেইন আছিল আছিল ৰাতি চাৰে এঘাৰটা নে এঘাৰটা বজাত ট্ৰেইন আছিল ট্ৰেইন অহ পেলছে ৰাতিপুৱা চাৰে ছৈটা বজাত
ৰাতি চাৰে এঘাৰটা ট্ৰেইনটো ৰাতিপুৱা চাৰে এঘাৰটা আহি গৈছে গোটেই ৰাতিটো এনেই আছা মানে
গোটেই ৰাতি এনে নাই ৰাতি বা বাৰটান বজালৈকে ষ্টেশচনত থাকলো তাৰে পিছত আপডেট দি দিছে আৰু আহ চাৰে চাৰিটা মানত আহ পাব খোলে উম তাৰ তাৰপিছত আৰু আকৌ মানে উলুবাৰীত ৰুম আছিল মানে কোম্পানীৰ ল'ৰাকেইটাৰ ৰুম আছিল তাৰপিছত তাতে যাই টোপনি টোপনি মাৰি চৰিতন বজাত উঠি আহলো
উম
বজি অহি পেলাই ৰখি ৰখি ৰখি ছয় ছয়টা বজাত ্ৰেইন আহি গৈছে চাৰে ছয়টা মানত গৈছে আৰু
আচ্ছ তুমি যা সেই কা তামাৰ আৰু
উম উম ভাল লাগছে কিন্তু যাই ৰাতিপুৱা চাৰে ছয়টাৰ পৰাায় ডাইৰেক্ট নেক্সট উ তাতে যাই পাইছো গধূলি চাৰে ছয়টা বজাত
ক'ত গৈছিলা নো
তিনি চুকীয়া
অ', আচ্ছা আচ্ছা।
উম, দশ ঘণ্টা, বাৰ ঘণ্টা মান লাগি গৈছে।
মানে জেগা অকমান চালা আৰু সেইটো কামটোৰ কাৰণে।
অ', জাগা চালো, জাগা বেছিকে শ্বিলংৰ চালো। শ্বিলঙৰ মানে বহুত ভিতৰৰ জেগাৰ পৰাই গৈছো।
মানে য়াতেতো তোমোক ছুইমিং পুলৰ কাৰণে লাগে ন মেইলি?
উম,
মানে য'ত ছুইমিং পুল বনাই তাতে যোৱা আৰম্ভ য'ত মাতে ন'।
উম, উম,
অ', শ্বিলং চাইডে ছুইমিং পুলটো বহুত বেছি আছে নেকি?
শ্বিলঙৰ ফালে অ',
অ', আচ্ছা আচ্ছা, নিমাৰ আছে সেই চাইডতে।
তুমি, শ্বিলং মানে তোমাৰ ডাইৰেক্ট মেইন শ্বিলঙত নহয়, শ্বিলঙৰ মানে তোমাৰ অলপ ভিতৰুৱা জেগা বিলাকত, তাতে তুমাৰ কি ধুনীয়া ধুনীয়া সেই বনাই আছে হোম ষ্টে বনাই আছে, বহুত জেগাত বনাই আছে। উম, এনেকুৱা হোম ষ্টে অলপ খালী কি ভিতৰৰ ফালে যাব লাগে। পোৰা মানে পৰিৱেশটো বঢ়িয়া, গছ চছ আছে।
বঢ়িয়া, বঢ়িয়া, জাগাত হোম ষ্টে বনাই আছে শ্বিলঙত, সেইবিলাক চাই হল, এতিয়া মই মই মানে তেতিয়া য'ত য'ত ছুইমিং পুলৰ কাম কৰিব গৈছিলোঁ
উম, হুম।
এইবিলাক হোমচে চাগে হ'ল এতিয়া।
আচ্ছা।
এই দুটা দু দুটা নহয়, তিনিটা বঢ়িয়া হোম ষ্টে আছে, ক'ত জানা এই তোমাৰ বৰা পানীৰ পৰা মানে এইফালে গলে যোৰাবাট চোৰাবাট পাৰ হৈ গৈলে এ তোমাৰ শ্বিলঙৰ ফালে গ'লে বৰা পানী ৰাইট চাইডে সোমাই যায় ন ব্ৰিজৰ তলেদি
উম, হুম, হুম
এই সেই ৰাইট চাইডে নাযায়, চিধা আগৰ ফালে যাব লাগে, মোটামুটি চাৰি কিলোমিটাৰ মান যাই পেলাই ৰাইট চাইডে পথাৰৰ মাজেদি এটা ৰাস্তা আছে, সেই ৰাস্তাটো দি অ, দুই চাৰি কিলোমিটাৰ মান যাই, পথাৰৰ মাজত পুৰা এটা বঢ়িয়া হোমষ্টে এটা আছে আৰু বম ডাঙৰ ছুইমিং পুল এটা আছে সন্মুখৰ ফালে
দামী দামী হমষ্টে
আচ্ছা মানে এলাগত প্ৰিমিয়ম আৰু
প্ৰিমিয়ম টু বি এইচ কে, অ', টু বি এইচ কে ৰুম হ'ব।
উম, ভালে মানে কি বুলি কয় ক'ব গলে মানে তুমি সেই কামটো দাৰা মানে তুমি ভালেখিনি বস্তু চাব পাৰিলা, অসমৰ বহুত বেলেগ বেলেগ জাগাত যাব পাৰিলা। চাব পাৰিলা কৰিব পাৰিলা। ঠিকে ভালে এনেকুৱা টাইপৰ কাম লাগে মানে তাত যে তোমাৰ মেইনলি কি বিয়া খনৰ কাৰণে অকমান প্ৰব্লেম হৈ গ'ল, তুমি আগতে ইনফৰ্ম নৰিলা। তুমি যদি আগতে ইনফৰ্ম কৰি থৈ দিলা হয়, মই ইমান তাৰিখে যদি দশ দিন আগতে যদি
অ', সেইটো মোৰ ভুল হৈ গ'ল অ', মই মানে কি এতিয়া সিহঁতৰ ফালৰ পৰা দিয়াৰ পিছত মই কলো ন' সিহঁতে বাহানা বনোৱা বুলি ভাবিলে।
এই যে আছে আছে, একচুৱেলি মই চোৱা ময়ো তোমাৰ এ জব কৰিছিলোঁ হা, মইও জানো এইবিলাক হা মানে আমাৰ হঠাতে ষ্টাফ বিলাকে কয় তাহঁতৰ একচুৱেলি প্ৰব্লেম আছিল তাৰে ষ্টাব বিলাকে হঠাতে কয়, এইখিনি টাইমতে এনেকুৱা, মানে যাব লাগে। হা, সেই টাইমথ সিদ্ধান্ত থাকে বেলেগৰ চুটি, এটা যদি চুটি থাকে তাৰ দিনা সি হয় আৰু প্ৰব্লেমত হৈ যায় ন মানুহ এটা কমি গ'লে বহুত প্ৰব্লেম হৈ যায় ন চ' এই সেইগিলাক সিহঁতৰ কাৰণে আমি মানে আগতে বস্তুবিলাক কৰি থৈ দিওঁ, আমি কৈ থৈ দিওঁ। কাবাৰ কবাৰ প্ৰব্লেম আছে, কিবা আছে আগতে ইনফৰ্ম কৰি থৈ দিলে হ'ল। আমি তাৰ লগত তাক আমি এক্সেঞ্জ কৰি দিম। যদি এক্সেঞ্জ কৰিব পচিবল নহয় তে, আমি কিবা মেনেজ কৰিম আৰু। যাতে ছুটিটো কিবা হ'লে মেনেজ কৰিব পাৰিম আৰু। ইনফৰ্ম কৰিব লাগে আগতে যাতে সিদিনাখন প্ৰব্লেম এটা নহয়। এনডিং টাইমত বস্তুখিনি ক'ব নালাগে কেতিয়াও বুজি পাইছা হা কৰ্পৰেটত তুমি জব কৰা বা যিহতে জব নকৰা কিয়, তুমি দহ দনৰ আগত তোমাৰো হয় এতিয়া বিয়া চিয়া বিলাক এতিয়া বস্তুটো ফিক্স হৈ থাকে। মানে এনেকা নহয় ন হঠাতে হৈ যায় এতিয়া বেমাৰ গা চা ধু- মানে বেমাৰ চেমাৰ হ'ল। হঠাতে বেয়া নহওক কিবা নহ‌ওক এক্- এক্সিডেণ্ট এটা হৈ গেলাক হঠাতে বা হঠাতে কিবা এটা দুৰ্ঘটনা ঘটি গেলাক এই বিলাক হঠাৎ হোৱা বস্তু এই বিলাক টো ধাইৰেক আমি লগা লোগ পাৰিম ন বোলে বিয়া- বিয়া চিয়া হওক কিবা কাজ কৰ্ম হওক কবাত ফুৰবা যাবা লগা হওক এইবিলাক এটা প্লেনিং থাকে ন এইটো আমি আগতে এটা প্লেনিং কৰা যায় ন। হা, মেইনলী বিয়া বোলা বস্তুটো আমৰ আগতে ইয়াত ফিক্স হৈ থাকে ন? এইগিলাক বস্তু ন আগতে ইনফৰ্ম কৰিছ থৈ দিব লাগে সেইবিলাকত কেতিয়া মানে ভূল ভাৱ কৰিব নালাগে এক্সয়েলি
অ'।
সিটো মানে ভুল কৰিলে এ আৰু ধৰি লোৱা লাগে। মানে এনেকুৱা টাইপৰ আৰু ভুল ভাল নকৰিবা আৰু বুজি পালা।
উম, নাই নাই কামটো মই উলাই দিয়া কাৰণে মই বেয়াও পোৱা নাই মানে কামটো কি বা কামতটোৰ মানে মোৰ শিকিব লগা সেনেকুৱা নাছিল মই-লা- ইলেক্ট্ৰিকেলৰ কাম অকল সৰু সৰু ৱাৰিং কৰা আছিল।
সৰু সুৰা ৱাৰিং আৰু মানে তুমিও পাৰিবা সেইবিলাক এই যাষ্ট লাইটৰ কানেকচন ফ্ৰেজ নিউট্ৰেল লগাব লাগে সেইটোৱেই আৰু।
ত তুমি হেল্পাৰ আছিলা।
মইতো হেল্পাৰে আছিলোঁ কাৰণ মই যেতিয়া ফ্ৰেচাৰ হৈছিলোঁ। ম- মই হেল্পাৰ হিচাপতে আছিলোঁ, মই মই অকলে মোক যাবই দিয়া নাছিল কতো।
আৰু প্লাম-প্লাম্বিঙৰ কামটো প্লাম
অ'।
এহ কিয় নকৰিম?
আচ্ছা, আচ্ছা, আচ্ছা মানে তাৰ তাৰ দ্বাৰাই তুমি বহুত কাম শিকি মানে যিমান অকণমান হলে শিকিব পাৰিলে আৰু মেইনলি তোমাৰ এই কামটোত ধৰি লোৱা যিটো ইণ্ডাষ্ট্ৰিত বৰ্তমান কাম কৰি আছা সেই ইণ্ডাষ্ট্ৰিৰ কামটোতে তুমি মানে বহুত ভালেখিনি বস্তু শিকিব পাৰি আছা তাৰ পৰা